হেল্ল'। হেল্ল'-
হেল্ল'-
অ শুনিছানে বাৰু মাত
শুনিছোঁ শুনিছোঁ।
মানে প্ৰথম অৱস্থাত মাতটো অহা নাছিল যে সেইকাৰণে।
উ এই মোৰ এয়াৰ কানেক্ট হৈ আছিল, মই পঢ়িয়ে আছিলো কি
খন চাই আছিলো। আ এনেই মানে- এনেই থাকি ভাল নালাগে আৰু। ইটো সটো কিবা একদাম দিব পৰা যাব এনেকে চাই থাকো আৰু কিবা।
উম, কি পঢ়ি আছা বিশেষ এইকেইদিন। জি কে, অ'।
তাৰ পিছত কোৱা, তোমাৰ খা খবৰ কোৱা?
ভাল-ভাল, খোৱা বোৱা কৰিলা নি?
নাই-নাই কৰা, কৰা নাই বনাই আছে ভাত।
উম। কি বনাইছে?
আজি মাছেই হ'ব নে
মাছেই হ'ব নিচিনা লাগিছে। তাৰ পিছত? উম। তোমালোকৰ দাদাৰ খবৰ কেনেকুৱা? ভাল?
দিয়া, সি
নহয়।
অ', অ', ক'বাত গৈছে?
গুৱাহাটীত।
অ'।
উম।
মাহঁতৰ ভাল? মা আৰু দেউতাৰ?
অ', মা-দেতা ভালেই, দেতাৰ গাটো অকন বেয়া।
অ'। তোমালোকে ভাত খালাই নেকি? ভাত খাই আছা নেকি?
কি কৈছা?
ভাত খালাই নেকি?
ভাত আমি নাই খোৱা, ভাত বনাই আছে। পটল ভাজিছ ভাত-কেৰেলা ভাজিছ দালি। মাছ এইবিলাক। তাকে মই ভাজাৰ পৰা গৈ প খাই
অ' বুজিছো। মানে কিবা এটা মুখত সোমোৱাই থাকা যেন লাগিছে যে, মই সেইকাৰণে সুধিছোঁ বোলো, ভাতেই খালে নেকি। আহাঁ। কেতিয়াবা গৰমে গৰমে ভাল লাগে, ন? ভাজি থকা বস্তু খাই।
এতিয়াহে, তাত বতৰ কেনেকুৱা?
ইয়াত বতৰ টোৰ বৰ্তমান- হেৰি মুকলি।
উম।
মুকলিহৈ আছে। এ, ৰাতি ৰাতি বৰষুণ কৰে সদায়-সদায়, জানানে? তথাপিতে যে, গ-অমটো নকমে।
হম।
অ', ৰাতি বৰষুণ পৰিলে ভাল লাগে, অৱশ্যে।
তুমি মাছ, মাংস খোৱা নে?
মই মাংস চব মাংস নাখাওঁ। মোৰ খোৱা বোৱা ঢেৰ বাছ। তাৰছতে মাছো মই চব নাখাওঁ। মাছো উ, মই মাগুৰ, শিঙি এইবিলাক না খাওঁ। তাৰ পিছত, আকৌ এইবিলাক কি কয় যে, চন্দা মাছ
অ', মোৰ প্ৰিয়।
চন্দা মাছ?
আমাক খুব ভাল পাওঁ, ৰঙা মাছটো খাই।
হয় নেকি? মই মনে চন্দা মাছ , তাৰছতে, গ্ৰাছ কাপ নাখাওঁ। এই যে গ্ৰাছ কাপ বুলি কয়, এটা। অ'। ফেভাৰটটো মানে একেবাৰে, কাঁইতীয়া মাছটো ভাল পাওঁ, মই। কান্ধলি জাতীয়, এনেকুৱাই , খৰিয়াটো যে
উস, খাবা আও।
বহুত ভাল লাগে ন?
উম। মাংস, কি মাংস খোৱা?
মাংস, মই ছাগলী মাংস ভাল পাওঁ। মই বাকী চিকেনো ভাল নাপাওঁ আৰু বইলাৰ নাখ
মোৰো ছাগলী মাংস প্ৰিয়। কিন্তু ভাবিছো এৰি দিম একেবাৰে।
অঁ, হাঁহ নেখাওঁ।
নেখায়, একো নাখাওঁ হি নাখাওঁ ছাগলী মাংসতে ভাল পাওঁ অলপ, মাছৰ এ ৰৌ মাছটো ৰৌ মাছ আৰু হেৰি, এইটো সৰিয়া চৰিয়াতটো সদায় নাপায় ন, এইবিলাক টাও ম- মছ
মাছ, অ'।
কান্ধলি মাছটো ভাল পাওঁ খাই, ভাজিলে খুব ভাল পাওঁ মই, দালি বনাই পেলাই মাছ ভাজিটো তুমি খোৱানে চব মাংস? হেল্ল' হেল্ল' হেল্ল'
মই গৰু
হেল্ল', অ'।
মই নাই, মই